হেল্ল'
কি কৰিছা?
এইটো মাত্ৰ শুই উঠিলো কোৱা?
অ আবেলিৰ টোপনি দিছা ন।
হম।
কালি লৈ কি কৰিবি। তাৰপিছত ৰাতি আকৌ টোপনি দিবা? লেকি?
অ কিয় নিদিম ন তুক। টোপনি আহি আছিলে মানে দুপৰীয়া হোৱা নাই না ভাল কৰি কিনে অলপ মানে মোবাইল চাই আছিলে অলপমান আগত অলপমান মানে চকু বিলাক ই হৈ কিনে আহি আছে মই ফালে অলপমান পাঁচ মিনিট শুই লৈ পাঁচ মিনিট কৈ কিনে আধা ঘণ্টা? ঘন্টা শুই ললো?
অ বেছিয়ে শুই দিলা তু।
অ সেইটোৱেই স ৰাতি ইমান যদি টোপনি নাহিব। কাৰণ এতিয়া শুই গ'লো না ৰাতি বহুত দেৰি লাগিব শুব কাৰণে মানে এতিয়াৰ টোপনিটো গুচি গ'ল ন ৰাতিৰ সখন অল।
উ তাৰপিছত ৰাতি জাগি থাকিবা আৰু ন।
অ সেইটো? তে।
হ'ব দিয়া এতিয়া এতিয়া ইমান টাইম। টুপনিত বিচাৰি যেতিয়া আৰু ৰাতি অলপ টাইম জাগিলেও একো নহয়?
অ সেইটোয়ে ৰাতি কিমান বাৰটাামান জাগি মানে সজাগে থাকো তেতিয়া লকে ইয়ে নাহে এইটো পনী নাহে যদি দুপৰীয়া শুই যাও বা সন্ধিয়া শুই যাও?
অ।
যে তুমি কি কৰি আছিলা?
মই টিউচন কৰাই উঠিলোঁ? টিউচন কৰাই আছো? আছিলো মানে।
আচ্ছা আচ্ছা কিমান লে কৰা মানে কিমান ক্লাছৰ পৰা কৰোৱা?
কিমান ক্লাছৰ মানে এতিয়া মোৰ তাত আছে আৰু ওৱান টু কেজি?
আচছা ঠিকেই আছে উম ঠিকেই আছে এতি সৰু সুৰা আৰ্নিংটো হৈয়েই? যায় ন। মানে নিজৰ কাৰণেটো নিজৰ কাৰণেটো এটা ক'ব গ'লে অলপমান?
হৈ য আৰু অলপ চলপ আৰু টাইম পাছো হৈ যায় অলপ।
অ সেইটোৱে ন নহ'লে অকলে অকলে ইমান টাইম অ সেইটোয়ে নহয় তো টাইমো ভাল কৰি পাছ নহয় আৰু আবেলি মানে টিউচন কৰে তোমাৰো টাইম পাছো হৈ যায় সিহঁতো? কিবা এটা শিকিব পাৰিলে সেই।
সেইটোয়ে অ মোৰো অলপ ভাল লাগে কথা বতৰা
অ আৰু ক'ব গ'লে আগৰ মানে কুম্ভকৰ্ণ অলৰেডি পাইয়ে আহিছে সেইবিলাক আকৌ ৰিভাইজ ফুৰিবলৈ একদম ভাল লাগে ক'ব গ'লে যে সিহঁতে এইবিলাক অ সিহঁত সেবিলাক শিকি আছে নতুন কৈ কৰি কিনে আক কৰি আছে ন
এইবিলাক আৰু নতুনকে আকৌ এতিয়া ৰিভাইজ কৰিব মানে ভাল লাগে আগতে যিবিলাক কৰিছো এইবিলাক আকৌ এতিয়া চব মানে পাৰা পাৰা বস্তু বিলাক
অ সেইটোৱেই আগৰ পৰা বস্তুতটো ত আগতে এনেকা আছিলে তেনেকা আছিলে সেইটো সিহঁতে এতিয়া বৰ্তমান পাই আছে এই বিলাক বস্তু ভালেই লাগে চাই কিনে
অ তাৰপিছত তুমি কৰোৱা নেকি
নাই মই আগত কৰাইছিলো এতিয়া নকৰাও মানে বৰ্তমান
অ এতিয়া নাই ন
অ সেটোৱে আগত কৰাইছিলো মই আকৌ মানে ক্লাছ চিস্ক চেভেন এইট নাইন তেনেকে কৰাও আৰু ডাঙৰ বিলাক কৰাও
অ তেনেকুৱা কৰা অ ঠিকে আছে আমাৰ ফালে মানে ডাঙৰ ইমান নাই চব বাহিৰত গুচি যাই ফুৰিব স্কুল টিছাৰৰ তাত আজিকালি এটা মানে কথাই আছে
উম অ সেইটোৱে ন আৰু মানে বেছি বেছিভাগে এইটোৱে কৰে বেছিভাগ স্কুলৰ টিছাৰে ধৰে কাৰণ স্কুলৰ টিছাৰে চব অলৰেডি পঢ়াই থাকে ন ত সিহঁতেও বস্তুটো মানে ভাল পাই যায় অ অ একজামৰ কাৰণে ইম্পৰটেন্ট দি দিয়ে অ ইম্পৰ্টেন্স দি দিয়ে তো ইহঁতৰ কাৰণেও ভাল হয় হৈ যায় বস্তুটো সিহঁতৰ অলপ জানিব পাৰিলে নহয় টো আহিব আৰু এনে টিছাৰ থাকিলেতো চব পঢ়াব ন চব পঢ়াব এ টো যেত পঢ়াব অ অ এইটোৰ কাৰণে আৰু সিহঁত তো মানে এটা বস্তু কে বাৰ বাৰে বাৰ বাৰ ৰিপিট কৰা হয় কিন্তু টিউশন টিচাৰ মান যোনটো ক্লাছ টিচাৰ থাকে হঠাৎ পঢিলে যোনটো মেইন টপ বিষয় অকল সিহঁতেতে অকল ই কৰিব ন!
সেইবিলাকে পঢ়াব সেইটো কাৰণে প্লাচ চছো অলপ ধৰা চাই মেলি দিয়ে চাগে ন আজিকালি টিচাৰ বিলাকে ।
অ সেইটোতো আছে কব গলে এ টিউচন পঢ়াব গলে অলপমানতো ই লাগিবই ন যোনে মানে একদম সৰু পোৱালী হহঁতে পঢ়াই মানে যোনে কিন্তু সৰু পোৱাল সহঁতক পঢ়া সটোত অলপমান পেচেন্ঞ্চ লাগিব কাৰণ কিন্তু সৰু পোৱালি সহঁতে ইমান জ্বল কিন্তু শিকি নাযায় ন সিহঁতে আস্তে আস্তে শিকে ।
সেইটোয়ে সিহঁতক লিখাই থাকিব লাগে
লিখা দেখা কি আৰু ক'ব গলে সিহঁতে ডাইৰেক্ আহ মানে যেনেকে ডাঙৰ ল'ৰাক এটা তুমি, আহ কিবা এটা কৰি কি কিন্তু মানে কব কি ই ই নহব ন সেইটোয়ে মানে এটা সৰু পোৱালি হতে তুমি তুমি লিখিম কে লিখিব দিবা এইটো আছে আছে লিখিব বা এইটো খেলিব ধৰিব সেইটো খেলিব ধৰিব কিন্তু ডাঙৰ ল'ৰা এটা তুমি লিখিব দিবা এইটো লিখি থাকিব ন ।
লিখিব কিন্তু ডাঙৰ বিলাকক আকৌ তেনেকাক গালিও পাৰিব নোৱাৰি সিহঁতৰ মৰ্জি । সেইটোও কথা আছে কিন্তু আকৌ কিছুমান সৰু বাচ্ছা কিছুমান সৰু বাচ্ছা আছে পতককে কেপচাৰ কৰি লয় । কিছুমান আছে আকৌ একদম মানে পঢ়াত মানে সিহঁতৰ
অ সেইটোতো আছে কব গলে অ
তোমালোক মানে ঠেলি থাকিব লাগে মই ঠেলি থাকিম সিহঁতে মানে কৰিব আৰু সেইটো ।
অ সেইটোতো আছে আৰে এইটো মানে সিহঁতৰ ওপৰত কথা । হিহঁত যদি ভালদৰি মন কৰি পঢ়ে সিহঁতে সবেই, পাৰে ক'ব গ'লে সিহঁতে অলপমান ভাং ফুং ইপিনে চাই থাকে সেইপিনে চাই থাক লিখাৰ টাইমত কথা পাতি থাকিব বেলেগৰ লগত তাৰ কাৰণতো
এইবিলাক হৈ যা অ ।
উম সেইটোৱে মেইন কথা
কিন্তু আজিকালিৰ পোৱালিবিলাক চাইছো, মানে পঢ়া শুনাক বিলাক মানে অলপ মানে বেছি অলপ মানে চিৰিয়াচলিয়ে লয় ।
অ অ চিৰিয়াচলি মোৰ মতে চিৰিয়েছ লোৱাটোৱে ভাল
বেছিভাগ পালিবিলাক মানে একদম আজি ইংলিছপ মানে পঢ়ে টিউচন ন যছ স্কুল যায় সেইটোৱেই আগতে যেনেকুৱা পোৱবিলাক স্কুল যাব স্কুল যাব টিউচন যাবলে যাব নিবিচাৰিছিলে কান্দিছিলে
কে সেইটোৱে ন আজিকালি আজিকালি সিহঁতে ভাবে স্কুলত সবত দেখা কৰিম কথা পাতিম একেলগৰ তিফিন চিফিন খাম একেলগত বহিম অ খেলিম আকৌ আহি কিনে আৰু ক'ব গ'লে আগৰ দৰে তেনেককাা নাই ন বহুত চেঞ্জেছ হৈ গৈছে এতিয়া বহুত কিবা এক্টিভিটি চ্টিভিটি কৰাই এতিয়া স্কুলত বহুত জগাত লৈ চৈ যায় ফুৰাব চুৰাব তাৰ কাৰণে সিঁহত তোকমানে ভাল পায় যে মই ক স্কুল মই ঘৰত বহি থাকিলে কৰিম নো বাৰ এইকাৰণ মই স্কুল যাওঁ সবৰ লগত মিলিম কথা পাতিম এ টিফিন শ্বেয়াৰ কৰিম আজি ই এইটো বস্তু আনিব টিফিনত কালি ই এইটো বস্তু আনিব টিফিনত এনেকাই আৰু চলি থাকে
সেটোয়ে তাৰ কাৰণে আজিকালি যাব ইমান ভাল পাই
অ সেইটয়ে ঠিক কি আছে যাবই লাগে স্কুলত সিহঁতে গৈ কেনেও শিকিব আৰু যোনটো সিহঁতৰ মনত যে ভয় থাকে ন সেটোতো ভয় খাই আৰু নাথাকে কব গলে যে মোক গলে মোক গালি পাৰিব মোক মাৰিব টিচাৰে হেটোট গালি কিয় পাৰে যদি ভুল থাকে তেতিয়াহে গালি পাৰে আৰু ক'ব গ'লে ষ্টুডেন্ট কিবা মানে ভুল কৰিলে টিচাৰ চেল তেনে লগৰ লগতো গালি নাপাৰে ন এবাৰ দুবাৰতো ভাল কৰি বুজাব তুমি জানি বুজি কিনিও তুমি য ভুল কৰি তেনে তোমাক গালি পাৰিবই ন
সেইটোৱে কথা
উম সেইটোৱেই মেইন বস্তুটো পিছে চাহপানী খোৱা হৈ গ'ল
নাই এতিয়া ক'ত এতিয়ালৈকে দিন হৈয়ে আছে
অ আচ্ছা
ৰাতি হব অন্ধকাৰ হ'ব পিছতহে চাহ পানী
আউ সেইটোৱে
উ কিছুমানে আকৌ জল্দি খায়
অ সেইটোতো আছে ক'ব গ'লে অ চাহ পানী জল্দি খাই পেলাই হে চাহ পানী মানে সেইটোতো বেছিভাগে আগোটো ৰাতি আঠটা নটাত বাজে তেতিয়াগৈ সিহঁতে স্নেক্স খায় বা চাহ পানী খাই মোৰে লগৰ এজনৰ ঘৰত আ টা চ একদম স তাত লৈ শুই থাকিব সিহঁতৰ যেনেকা আমি সন্ধিয়া টাইমত কিবা খাও ন সিহঁতে আঠটা নটা মানত সন্ধিয়াৰ খোৱটো খায় বাৰটা এটা মানত ডিনাৰ কৰে এনেকুৱা
অ অ
এ চবৰতটো নিয়ম
চবৰটো বেলেগ বেলেগ আৰু আৰু চবৰ জোগাত বেলেগ বেলেগ এইবিলাক চলি থাকে আৰু কিছুমান জেগাত অ কি মানে চব মানে একদম মানে নি নিজৰ এৰিয়াটো চাই পেলাই আৰু কৰিব লাগে কি চলি আছে নাজানো হয় কিছুমান জাগাত আক কি হয়? এই আবেলি টাইমতে চাহ পানী খাই ৰেদি আঠটা বজাত ভাত চাত খাই একদম
অ খাই হৈ যায় অ সেইটো বেছিভাগ জেগা থাকে এনেকে যে কিমান আঠটাতে চাবা পুৰা দোকান পাত যিমানো দোকান চোকান চব বন্ধ কৰি কিনে আহি যাব ঘৰত খাই পাই
উম খাই বাই পিছত একদম মানে শুইও গ'ল পিছত আকৌ ৰাতিপুৱা উঠাইছে সিহঁতে ।
অ সিহঁতে জল্দি উঠি যুনে জল্দি শুই যায় সিহঁতে জল্দি উঠে। ক'ব গলে মই চাইছো বেছিভাগ জেগাত আঠটা বাজিলেই পুৰা দোকান চোকান বন্ধ কাপোৰৰ দোকান চব দোকান চোকান বন্ধ চবেই ঘৰত একেবাৰে আঠটা ন টা ভিতৰত চবৰ ঘৰত লাইট বন্ধ চবে যায় আৰু বেছিভাগ ঘৰতো একদম পুৰা ৰাতি হৈ যায় এ তথাপিও দোকান পাট বন্ধ বাৰটালৈকেতো দোকানেই খোলা থাকে বাৰটালৈকে
অ আমাৰ ইফালেও বাৰটালৈকে থাকে বাৰু দোকান চোকান খোলা কিন্তু অলপ মানে অলপ টাউনৰ পৰা অলপ দূৰত মান গ'লে তেতিয়া মানে দেখা পোৱা যায় আৰু জল্দি জল্দি শুই যায় মানুহ বিলাক ৰাতিপুৱা উ
আছে অ ৰাতি ৰাতিপুৱা চাৰিটাত উঠি কিনে সিহঁতে আকৌ কাম চাম কৰে ভালদৰে ঘৰ চৰি কৰে। উ তাৰপাছত কামৰ কাৰণে ওলাই যায়।
হা
কামৰ কাৰণে ওলাই যায়, ৰাতিপুৱা উঠি কিনে ভাল ধৰি কিনে ই কৰি সিনে
উম তাৰ কাৰণে সিহঁতে জল্দি শুই যায়।
হম
ৰাতিপুৱা কাম কৰি ওলাই যাম।
কামৰ কাৰণে ওলাই যায়, অহ সেইটোৱে
অহ পিছত, হ'ব দিয়া ৰাখিছো। অ
অ, অ ঠিক আছে।